অ হেল্ল' কওক?
কি কৰি আছে?
এয়া এনেই কাম কৰি আছো।
অ খোৱা নাই?
নাই খ পোৱা নাই। এইয়া কাম এটা কৰি আছো সেইকাৰণে। হা?
হয় নেকি? অ কাম এটা কৰি আছে?
তপ চ ছবি আঁকি আছো।
অ অ।
অ ছবি আঁকি আছো বোলো। ত
শুনিছো শুনিছো শুনিছো ছবি আঁকি আছা গম পাইছোঁ। অ' ৰাতি ছবি আকিছা যে
উম, আপুনি কি কৰিছে?
মই আজি এয়া আজি নতুন বস্তু এটা আনিছো ঘৰলে, হেলো!
অ' অ' গম পাইছো
এনেই মন গৈছে আছোঁ আৰু।
অ'।
আজি হাঁহ পোৱালি আনিছোঁ। হাঁহৰ পোৱালি।
অ, হাঁহৰ পোৱালি আনিছে?
আমি হাঁহ পুহিম যে পিছফালে এটা হাঁহৰ ঘৰ বনাইছো। আমাৰ মানে পু পুখুৰী এটা আছে যে পুখুৰীটোতে এশ এক একিদিন হাজিৰা মানুহ লগাই চাংঘৰ নিচিনা ঘৰ এটা বনাইছো। বনাই পেলাই তাৰ ওপৰতে পু খুৰীটোৰ ওপৰতে ঘৰটো বনাইছো। যাতে ধৰা হাঁহ তিতাই হাগা মুতা কৰিলে পানীতে পৰিব হয়। তাৰ পিছত পোৱালি দি তে আনিছো তাতে সজে কিন্তু আজি তাত আমি থোৱা নাই, আমি আনিছোহে আজি হাঁহ পোৱালি কেইটা।
অ', আমাৰ ঘৰত বিশটা হাঁহৰ পোৱালি আছেই।
অ' হয় নেকি।
অ', আমাৰ ঘৰত বিশটা হাঁহৰ পোৱালি আছে। উম, ডাঙৰ হৈ এ ইমান বেছিও পৰা হোৱা নাই এনেকে দানা চানা খুৱাই ডাঙৰ হেৰি কৰা হৈছে আৰু পিছফালে মানে এনেকে পুখুৰী টাইপ, ডাঙৰকে পুখুৰী এটা আছে।
অ'।
মানে খান্দি দিয়া হৈছে পুখুৰীটোৰ কাষতে গৰাল বনাই দিছ
অ' আমি বাৰু কাষত দি নাই আমি ওপৰত বনাই দিছোঁ। আজি পোৱালি কেইটা প্ৰথম আনিছো যে সেইকাৰণে সিহঁতে অকণমান দানা কুটিয়াই কুটিয়াই দি আছো পেপাৰ চেপাৰ সলাই দিছো অকমান, লাইট দি দিছো অকমান। মানে নতুনকে অনিচুটো। অকমান, সেইকাৰণে সেই তাতে অকন ব্যস্ত হৈ আছিলো। ইটা কাইলেও নিনো মানে দহ যিমান আমি এনেকে অকণ সিহঁতক আলপচন ধৰিব লাগিব আৰু ভিতৰতে।
কাষত পুখুৰী দিলে ভাল হয় অ, মানে বেলেগৰ ঘৰত তেতিয়া নাযায়। পুখুৰীটোতে খাই কৰি থাকিব।
তাতে থাকিব না আমাৰ আকৌ পুখুৰীলে নামিব পৰাকে এখন চাং এয়া বনাই দিছো যে। ভালে যাব আৰু তেনে মাছ চাছ আমি খাওঁ, পুখুৰীটোৰ পৰা। সেইকাৰণে মানে তেনেকে মাছো হ'ব।
আমাৰ আ আমাৰ মানে ওলাই যাব নিদিও হাঁহ কেইটা মানে এনেকে পুখুৰীটোৰ চাইডত বাউণ্ডৰী টাইপ মাৰি দিছো যে।
উম।
বাউণ্ডৰী টাইপ বনাইছো তাতে থাকে আৰু। বাউণ্ডেৰীৰ ভিতৰতে মানে থৈ দিওঁ। মানে নহয় বেলেগৰ ঘৰত গলে আকৌ জগ
মই যাব নোৱাৰাকে বনাইছো বাৰু আমিও। মানে ভাল নালাগে ন লোক কথা কব। শুনি ভাল নালাগে, সেইকাৰণে আমিও যাব নোৱাৰাকে বনাইছোহি। হেয়াত। তাকে মানে আমাৰ চৰাই আছ ছে, কিন্তু মানে হাঁহ কিটা পুহি চাওঁ, মানুহে হাঁহৰ প্ৰডাক্ট টো বেছি ভাল বুলি কয় ন?
অ সেইটোৱে হাঁহৰ, আও চৰাইও আছে আমাৰ ঘৰত, আপোনালোকৰ কেইজনী চৰাই আছে?
অ চৰাই বেছি নাই, চৰাই চাঈজনী আছে তাৰপিছতে হেৰি হাঁহ পোৱালিটো চাওঁ, হাঁহ কণীটো আমাৰ ঘৰত বেছি ভাল পায় মানে, আমাৰ গোটেই কেইটাই মানে হাঁহৰ কণী খাই খুব ভাল পায়। হাঁহটোতকে মানে কণী কেইটা খাই বেছি ভাল পায়। সেইকাৰণে আমি এয়া হাঁহটো আনিছ টো অকল বাৰু ঘৰত খাবলৈকে নহয়, বেছিম ও মানে এইটো ব্যৱসায়ৰ কাৰণে আনিছো বাৰু। ব্যৱসায় কাৰনে মানহে ঘৰত খাবলৈ কিয় দুটা এটা হাঁহ থাকিলে যথেষ্ট হয় আৰু। এতিয়া আমি মানে এতিয়া দেৰ শ পোৱালি আনিছোঁ ন। আনিছোঁ আমি এতিয়া অ কিবাত টা ফাৰ্মৰ নিচিনা সৰু সুৰাকে খুলিম বুলিয়ে আনিছোঁ মানে
আধা আধি বেচা গ'ল। পঞ্চাচটা মান আনিছিলো। এনেকে বেচ ছা গ'ল, উমনি দিয়া হ'ল, পোৱালিও হ'ল, হে খিনিও ডাঙৰ হ'ল, বেচিলে
উম।
দিন হ'ল বাৰু। বছৰ হ'ল আও।
অ, অ, অ। তাছতে হেৰি হ'ল, উম।
বিছটা আছেগৈ এতিয়া, ডাঙৰ ডাঙৰ হৈছে অলপ মানে খাব পাৰা জোখৰ হৈছে আৰু।
অঁ, অঁ আমি হাঁহ এতিয়া নাখাও বাৰু আমি হাঁহ ধৰা আঘোণ পুহ মাহত তাতে যি হাঁহ খাওঁ এতিয়া হাঁহ নাখাওঁ বাৰিষা নাখাওঁ হাঁহটো। মানে কি হয় যে কেঁচু চেচু বিলাক ওলাই ন ঘিন লাগে খাবলে।
হয় সেইটো। হয় হাঁহ বস্তুটোৱে কেচু চেচু বেছি
অ', খায় আমি যেতিয়া আঘোণ পুহমহীয়া ধৰক সৰিয়হ ফুলে। সেইকেইটাদিনত আমি খাওঁ আৰু হাঁহটো কিন্তু এতিয়া আমি নাখাওঁ কিছুমান মানে খাই যাৰ অভ্যাস তেওঁলোকে খাই বাৰু। আৰু এটা কথা হাঁহৰ মানে কি আপোনাৰ তোমাৰ পাতি হাঁহ আৰু আছে কিছুমান মানুহৰ ঘৰুৱা হাঁহ বিলাক আৰু কিছুমান কেম্বেল হাঁহ যদি ফাৰ্মত ৰাখে সেইটো হাঁহ ন কিছুমানে খাই বাৰু ফাৰ্মৰ হাঁহ হাঁহটো ফাৰ্মৰ হাঁহটো বাৰ মাহে খাব পাৰি বাৰু যিটো ফাৰ্মৰ ভিতৰত ৰাখে।
অ', সেইটো হয় অঁ
ফাৰ্মত ৰাখিবলৈকে আনিছো বাৰু আমি বাহিৰত এৰি নিদিওঁ হাঁহকেইটা তেনেকে
বাহিৰত এৰি দিলে বেয়াই ভিতৰত থব লাগে।
চব ব্যৱসায় অকন অকন সৰু সুৰাকে কৰি কৰি চাও উন্নত হব পাৰো নেকি।
তাকে উন্নত হব পাৰিলে হ'ল আৰু।
সেয়াই। কাইলৈ মানে হয়তো এফালে যাম মই মানে আজি তাকে ভাবিছো পোৱালি কেইটা অকন চাওঁ চাই পেলাই সোনকালে আজি শুই দিব লাগিব মানে কাইলে আমি মানে হেৰিয়ত যাম ৰ'ব আমাৰ এইয়া জাগীৰোডৰ আগত সোণাপুৰত যে এটা চাইন্স মানে কি বিজ্ঞান চাইন্সৰ মিউজিয়াম এটা বনাইছে নহয়। আমি চাগে সেই মিউজিয়ামটো চ চাবলৈ যাম চাগে। ‌ গৈছা নেকি তাত?
তাত বাৰু যোৱা নাই। এনেই মান- নে মানে নাম-চাম শুনিছোঁ আৰু, বেলেগৰ মানে ফটো-চটো দেখিছোঁ আৰু যোৱা। ‌ যোৱা হোৱা নাই এতিয়া।
গুৱাহাটীৰ পৰা আহিলে দেখা যায় ন অলপ- আপত বনাইছে ন ৰাস্তাৰ পৰা। ভাল লাগে দেখি। অঁ অঁ মানে- অকন আপ হয় উ ওখ হয় ন?
অহ, এন এনে, শুনি শুনিবলৈ পাইছোঁ মানে, উঠোঁতে মানে ইমান কষ্ট নহয়। আপোনাৰ নামোতে বহুত কষ্ট হয় বোলে উম, মানে গৰা টাইপ হয় ন।
জে কাইলৈ তাত যাম বুলি ভাবিছোঁ আৰু।
গৰা হয় যে, গৰাত নামিবলৈ বহুত বেয়া আৰু। মানে, এনেকে শুনিব পাইছোঁ, তাৰ পৰা ঘপকে উজুত-চজুত খালে মানে পুৰা তাৰ পৰা গোল গোল হৈ ঘূৰি সি মাটিৰ, একে তলত পৰিবহি আৰু।
অকণমান হেৰি মানুহ কাৰণ অকণ প্ৰব্লেম এটা হয় বাৰু। ল'ৰা-ছোৱালী হওঁক, বৃদ্ধ মানুৰ কাৰণে অকণ সমস্যা এটা হ'ব বাৰু। সেইটোৱেই, উম, তথাপিতো মানে সচেতন মানে হৈ গ'লে ভাল আৰু।
কিছুমান ষ্ট্ৰং মানুহ, কিছুমান হেৰি ভৰিৰ বিষ থকা মানুহ নোৱাৰে সেই
নোৱাৰে নোৱাৰে, নোৱাৰে, হয়।
মানে আহিব নোৱাৰি ব উঠিব নোৱাৰিব। যে। আৰু তাত মানে এনে কে একো গাড়ী-চাড়ী যাব নিদিয়ে। মানে, তাত কিছুমান কেব পায় বাৰু।
পাই পাই।
পাব পাৰে। অহ তাত, কেব বিলাকত যাব পাৰে।
উম উম, তাকেই। ‌ সেই তাকে যাওঁ, চাই আহোঁ কিনো বনাইছে বাৰু। চৰকাৰে বাৰু ভাল ভাল কিছুমান পদক্ষেপ লৈছে বাৰু। ভাল ভাল। যিয়ে নহওক উত, মানে উন্নত নতুন প্ৰজন্মৰ কাৰণে অকনমান মানে ভাল বস্তু কিছ ছোমান দিছে আৰু দেখাবলৈ। আমাৰ ল'ৰা-ছোৱালীবলাক কোক এতিয়াই যদি আমি নেদেখুৱাও
উম, সেইটো আৰু, কাজিৰঙাত তো সেইখন বনাই আছে, কাজিৰঙা হেৰি আছ, এইখন এইখন কি কয় নাম কাজিৰঙাত বনাইছে যে এইখন পাৰ্কখন উম। সেইখনো ধুনীয়া বনাইছে।
এ অকন ঠাণ্ডা দিনত যাম। উম।
অ' মানে এতিয়াও ভালেই ক'ব গ'লে ইমান হেৰি নাই আৰু। পাৰি যাবলৈ এতিয়া মানে অ' সেইটো হয় যাব পাৰি তাত তিন তাৰিখে, তাত যাব
গৰমত মানে জাৰ্নী কৰিবলৈ অকন প্ৰব্লেম হয় যে। উম, সদায় জাৰ্নী বিলাক ধৰা অকন ঠাণ্ডা বতৰত গৈ ভাল লাগে সেইটো যাওঁ আমি নৱেম্বৰ ডিচেম্বৰ মানত সেইটো বাৰু, কাৰণ ৰুটিন এ